হেল্ল' বা। অ' বা। হয় শুনিছানে।
অ', শুনিছা। অ', শুনিছো, আজি মই এই হস্পিলৰ পৰা আহিও গোটেই দিনটো তাতেই গ'ল জানা, তাৰমানে মোৰ হেৰি অ', ল'লে, পাঁচটামান হেৰি ল'লে ব্লাড ল'লে পাঁচবাৰমান। অ', কিন্তু উপায়তো নাই, দিবও লা গিব অলপ মানে অলপ আহি পেলাই উইক হ'লো। আচলতে, দিবৰ ইচ্ছা নছিলে কিন্তু উপায়তো নাই। হয় নে নহয়? নহলে কেনেকে গম পাব। এতিয়া ৰিপৰ্টটো আহিব। অ', অহা কালি অহা কালি নহয়, পৰহি আহিব ৰিপৰ্টটো। তাৰমানে অ', তাতেই নকৰে হেৰিত বেলেগতো পঠাব তাৰমানে কিছুমান টেষ্ট। অহ, পৰহি আহিব। মই আজি কেইটামান আহিছে পৰহি আৰু আহিব। গতিকে পৰহিয়ে মই ফাইনেল ডক্তৰক দেখাব লাগিব। সেয়া আৰু হ'লেও কাম খিনি হ'ল। গোটেই দিনটো গ'ল জানানে, মানুহ বহুত হৈছিলে। এ তেনেকে অ', দিনতটো গল, হ'লেও মানে কাম খিনি হ'ল যেতিয়া আৰু উপায়তো নাই। সময়তটো যাবই দিয়াচোন নিজৰ কাৰণে।
হম।
সেই তেনেকেই আহি পেলাই বহুত ভাগৰ লা গিল, সেইকাৰণে তোমাক মই ফোন কৰোতে মানে দেৰি হ'ল আৰু।
অহ।
সেনেকেই, ভাতটো বাহিৰতে খালো।
অ', আচ্ছা আচ্ছা।
ক'ত ৰান্ধিবা আৰু তাৰ মানে কি মোৰ এটা টেষ্ট আছিলে তাৰমানে একো নোখোৱাকে কৰিব লাগে ত মই যদিও দেৰি গৈছো কিন্তু মানে মই একো ৰাতিপুৱাৰ পৰা খোৱা নাই
অ
অ মানে খালী পেটত আৰু তাৰমানে মই একদম ৰাতিপুৱাই ৰেডি হৈছিলো সাতটা বজাত কিন্তু কথাটো হ'ল কি হঠাৎ বৰষুণ দিলে এতিয়া বৰষুণ দিলে যাবা কেনেকে তুমি উপায়ো নাই আহ সেই সেইকাৰণে মই তাৰমানে যাওঁতে অলপ দেৰি হল সেয়া আৰু বিভিন্ন প্ৰব্লেমৰ মাজতে গ'লো আৰু তাৰ মানে মই এজন লগত এজন ভাইটি এজন লৈ গৈছিলো কাৰণ অকলে ভয় লাগে নহয় ধৰা মোৰ যদি মোৰ ঘুৰাই দিয়ে হয় নে নহয় তেনেকুৱা
হয় হয় হয় হয়
লগত লৈ গৈছিলো এ এতিয়া ধৰা বাৰ বাইকত গ'লে ধৰা বৰষুণ আহিলেতো যাব নোৱাৰো সেইকাৰণে আকৌ ৰখি দিলো মোৰ অলপ দেৰি হ'ল কিন্তু মই একেবাৰে ৰেডি হৈছিলো ৰাতিপুৱা সাতটা বজাতে ৰেডি হৈছিলো এই কি কবা এঘাৰটা বজালে মই অ চাৰে এঘাৰটা বজালে মই একদম চাঙৰ মুখত দিয়া নাই
হু
তেনেকে আৰু হ'লেও কামটো হ'ল ভাল লাগিলে অলপ দেৰি হ'ল কষ্ট হ'ল উপায়ো নাই তেনেকেই আৰু সকে দিনটো গল দিয়া আজি কিন্তু বহুত ভাগৰুৱা আৰু অলপমান দুৰ্বলো হৈছো মানে লান গল যে আহ ফাল খোৱা লোৱা কৰিলে
উম
ক কি হেল্ল
অঁ মই আৰু আজি মানুহ এজনক লগ কৰিলোঁ হা আজি মই মানুহজনক লগ কৰিলোঁ মানুহজন থিয়েটাৰৰ মালিক এখন এখন থিয়েটাৰ চলাই হা ব কিন্তু মোতকেও সৰু সি দুবছৰে মোতকে মোতকৈ সৰু হম উম মানে সি কি কৰিলে থিয়েটাৰ এখন থিয়েটাৰ এখন চাৰি বছৰ ধৰি চলাই আছে আৰু তাৰ এখন স্কুল আছে তাতে সি তাতে সি সেই শ খায় এক্টিং শিকায়
আচ্ছা
মানে মানে অভিনয় শিকায় তালৰ মোৰ বহু বহুদিন আগৰ পৰাই মানে এনেই চিনাকি আছিল ফোনত চিনাকি আছিলে আজি প্ৰথম লগ কৰি লো তাক তাক মানে তাক তাক মই ক'লোঁ যে মই লিখা মেলা কৰোঁ মই নাটক এখন লিখিম। তোমাৰ থিয়েটাৰত, তোমাৰ থিয়েটাৰত চান্স দিবা নেকি মোৰ নাটকখনক হা।
আচ্ছা।
ক'লে নাটকখন ভাল হ'ব লাগিব বস্তুটো কমাৰ্চিয়েল। ত' বাণিজ্যিক বস্তু হা মানে ভাল ভাল নাট ভাল নাটক লিখিলেও কেতিয়াবা চিট নাপায়। যদি মানে সেইখনৰ পৰা যদি লাভ নহয় ইয়াৰ। অহা এইটো অহ' মানে কি তুমি এটা কাম কৰা লিখা লিখি মোক দিয়া মই চাই ল'ম হা যদি ৰাখিব পাৰি ৰাখিম আৰু যদি আৰু যদি কিছুমান যদি ডাইলগ চাইলগ যদি মানে ঠিক কৰিব লাগে। মই মানে সেইখিনি ঠিক কৰি দিম হা। কিন্তু ফাৰ্ষ্ট টাই মোক মোক লিখিব ক'লে সি ল'ৰাটোৱে। তাৰ চাওঁ বাৰু দেখা যাওঁক। মই নাটক মই নাটক লিখা নাই এনেও। উপন্যাস বা কবিতা গল্পহে লিখিছোঁ। নাটক মই লিখা নাই অৱশ্যো অহ'চাওঁ। বাৰু দেখা যাওঁক আৰু।
হা হা হা ঠিকে আছে। নাষ্টা কৰা।
হ'ম।
মই এতিয়া কি কৰি আছোঁ জানা।
কি
এটা মানে পদুম ফুল জানানে পদুম ফুলৰ যে ভেট ফুলৰ যে তলৰটো খাই যে জানানে?
অ' জানোঁ।
অ' সেইটো মানে মই ইয়াকে পঢ়ো নাইকিয়াচোন গুৱাহাটী মানে মই কিনিছিলো কিনিব পাই আজিকালি। সেইটো কি দিছিলে, সেইটো মানে। অ' শুনিলো কিছুমানে ক'লে সেইটো বোলে বহুত ভাল বস্তু মানে এনে আৰু প্ৰাকৃতিক বস্তু বিলাক বহুত ভাল বস্তু। কোৱা
অ'
মই কিনি আনিলোঁ। আনি মই খাবও জনা নাছিলোঁ। মোক শিকাদিল। তাকে খাই আছোঁ কৈছে যে এইবিলাক বহুত উপকাৰী আৰু দেহৰ কাৰণে, সেই তাকে খাই আছোঁ। পদুম ফুলটোৰ তলৰতো। মানে ছিঙিলে সৰু সৰু গুটি পায়। সেই গুটি বিলাক চেলাই পেলাই বগাটো খাই বোলে। এই পদুম ফুল নে ভেদ ফুল তেনেকা আৰু কিবা।
উম, হুম, হুম, হুম।
এই বজাৰত মানে মানে গাঁৱলীয়া মহিলা এগৰাকী মানে। বিক্ৰী কৰিছিলে।
উম।
এনেকে আৰু লৈ আহিলোঁ। তুমি চাগে খাইছা আগত।
খাইছিলোঁ বহুত দিন আগত খাইছিলোঁ। পাহেৰে গৈছো খোৱাদটো। আগতে খাইছিলোঁ চাগে এদিন।
অ' আচলতে কি জানানে আমাৰ এই গাঁৱলীয়া খাদ্য অমাৰ আগতে পোৰা সৰতেজ। এইবিলাক খাই থাকিব লাগে। এইবিলাক ভাল বস্তু আৰু তোমাৰ সেইদিনা। হা
হয়, হয়, হয়।
আৰু সেইদিনা মই কিতাপ এখনত পঢ়িছো ডক্তৰৰ এজনে মানে এই নৰসিংহ পাতটো, নৰসিংহ পাতটো যদি আমি। সদায় ডেইলি। অলপ অলপ খাব পাৰো। মানে এনে নহয় এইধৰা আঞ্জাতে। বৰা ভুজিয় কৰিলো, তেনেকে যদি অকমান অকমান খাব আৰু আমাৰ মানুহৰ যিমান বেমাৰ আছে। তাৰে পঞ্চাশ শতাংশ বেমাৰ কমি যাব। পছে তেওঁ
হয়, হয়, হয় সেইটো হয় সেইটো হয়। সেইটো হয়, নৰসিংহৰ সেৰি আছে বুণ আছে বহুত।
হয় মানে এইটো কোৱা তেখেতে কৈছে যে অকল খোৱাদাৰ কাৰণেই নহয় মানে ইমান গুণ আছে তাতে যে আমাৰ বেমাৰ পঞ্চাশ শতাংশ নোহোৱা হৈ যাব। সেই কথাটো কৈছে। আহ ত মই সেইদিনা মানে মই পঢ়িলো এজন কিছুমান ডক্তৰৰ হেৰিও চাওঁ মই। এ ইউটিউবত বা তেনেকে মই চাওঁ কিছুমান চাৰ্চ কৰি। তেনেকা ভাল লাগিলে কথাটো শুনি।
সেয়া আৰু এনেই চাটনি টাটনি বনাই খালো সোৱাদো হয় দিয়াচোন।
হয় দিয়া, মানে কিছু কিছুমান মানে শাক পাচলি আছে আমাৰ গাঁৱত মানে আমি সদায় মানে দেখি থাকো। হো হা কিন্তু আমি এইবিলাক নাখাওঁ হা কিন্তু এইবিলাক কিমান উপকাৰ কি কি কিমান উপকাৰ মানে লাখ লাখ টকাৰ মেডিচিনতকৈ মানে বেছি দামী।
হয় এইবিলাক কিন্তু আচলতে বেছি দামো নহয় ওচৰতে পায় সেইটো কথা। যেনেকে কচু কচু টো গাঁৱৰ বাটে ঘাটে পোৱা যায়। গাঁৱৰ ধৰা প্ৰতিখন মানুহৰ ফোনতে থাকে
আমি এইবিলাক সদায় দেখাৰ কাৰণে আমি মানে সেয়ে নকৰোঁ কিয়াৰে নকৰোঁ হা কিন্তু যাই জানে সিহে বুজে কিমান মূল্য
হয় কিন্তু কচুৱে মানুহৰ মানে আইৰণ দেহত তেজটো বঢ়ায়। সেইটো কথা বহুতে মানে নাজানে বা সিমান মানে নাভাবে সেইটো কথা। তেনেকে হয় মানে আমাৰ ঘৰতে পোৱা বহুত বস্তু আমাৰ দেহৰ কাৰণে বহুত উপকাৰী মানে এইবিলাক যদি আমি ব্যৱহাৰ কৰো আমাৰ বেমাৰ বহুত কমাল কমি যাব।
সেইদিনা মোক এটা ল'ৰা এটা ক'লে সি সেইহত থাকে এই আৰৱত থাকে চৌদি আৰৱত থাকে হা তাতে মানে চৌদি আৰবতটো মৰুভূমি ঠাই তাতেতো শাক শাক পাচলি নহয় হা, তাতে সিহতে উট উটৰ মাংস সি বেচিকে খাই বুজি পাইচা নে তাতে তাতে মানে কি শাক পাচলিবিলাক বেলেগ বেলেগ দেশৰ পৰা গুচি যায় বুজি পাইছা। হা মানে ইউৰোপ আমেৰিকা বা ভাৰত এ এনেকে মানে বেলেগ বেলেগ দেশৰ পৰা যায়। ত সি ক'লে ক'লে তাতে মাংস যদি তোমাৰ ক'ৰবাত এশ টকাত পোৱা যায় শাক পাচলি দুশ, পাচশ টকা লাগে মানে এনেকুৱা মানে মানে আমাৰ ইয়াতে ধনী মানুহবিলাকে মাংস খাই তাৰে মানে ধনী বিল মানুহবিলাকে শাক পাচলি খায় এনেকুৱা মানে তাতে দুখীয়া মানুহখিনি মানে মাংস খায় আমাৰ এৰে ওলতা তাতে হম তাতে তেনেকুৱা সি সি তেনেকুৱা কৰে মানে তাতে মানে যিয়ে শাক পাচলি খাব মানে জানিব মে এইজন মানুহ ধনী মানুহ আৰু তেনেকুৱা মানে তাতে।
শাক পাচলিটো আমাৰ বহুত বেছিকে খাব লাগে আচলতে ভাততকৈ বেছি খাব লাগে বেছি পৰিমাণে।
হয়।
আৰু ঔটেঙাটো খায়ো ভাল লাগে, সেইটোও উপকাৰী জানানে তুমি?
অ', অ'' জানো জানো।
হয় মানে গৰমৰ দিন খালে আঞ্জাটো ভাল লাগে কিন্তু সেইবিলাকো মানে সেই ঔটেঙাটো আমাৰ দেহৰ কাৰণে ভাল।
অ'।
সেয়ে আৰু ভেদাল ভেদাইলতা মানুহ ঔটেঙা এইবিলাক খাইও ভাল লাগে আৰু আমাৰ দেহৰ কাৰণে বহুত উপকাৰী।
মানে শাক পাচলি যিকোনো শাক পাচলি মানে কিবা নহয় কিবা এটা আমাৰ মান, দেহত কিবা নহয় কিবা কাম দিবই আৰু। হা মানে, কোনো শাক পাচলি মানে দেহাৰে ক্ষতি নকৰে।
হয় এইবিলাক মানে সহজতে কোৱা বস্তু কিন্তু মানে, সেই ভিতৰত লোৱা কথাবিলাক ইমান দকৈ নাভাবে।
হয়, হয়। শাক পাচলি মানে এই মানে প্ৰাকৃতিক বস্তুটো। প্ৰাকৃতিক বস্তু প্ৰকৃতিত পোৱা বস্তু কেতিয়াও মানে মানে বেয়া ন নকৰে সেইটোৱে যিবিলাক মানে বনায় ফেক্টৰীত বনায় সেইবিলাকেহে অন্যায় কৰে আচলতে।
হয়, হয়, আৰু তুমি চাহ পানী খালা।
পেচা বাট ভালে ন চাহ খালো, আৰু ৰাতি ভাত নাখাওঁ চাহটো মানে ভালকৈ খালো অকণমান ৰুট ৰুটী দুখন খালো আমলেট কৰিছিলে আল আমলেট। ৰুটি অকণমান তেল ৰুটিডোখৰত অকণমান তেল লগাই দিছিলে হা শুকান ৰুটি খায়ো সিমান ভাল নালাগে। অকণমান তেল লগাই, দিছিলে আৰু আমলেট খালো আজি।
শুকান ৰুটি মই সিমান ভাল নাপাওঁ। অকণমান বা ঘিউ অলপ মচি দিলে ভাল লাগে।
অলপ মচি দিলে মানে ৰাতিপুৱা শুকান ৰুটি খাব পাৰি। এই এইখিনি সময়ত খাব নোৱাৰি আচলতে আবেলিত টাইমত হা শুকান ৰুটি খাব খাব খাওঁতে ভাল নালাগে।
উম, নাই অকমান তেল দিলে একো নহয়। এইটো ঘৰৰহে তেল ভাল তেল একো নহয়। মই, এই ভাতটো হৈ গ'ল মোৰ। এ লাহে লাহে খাম আৰু মানে চবজি টো হৈ গ'ল, ৰঙালাও হেৰি বনাইছো লাহে লাহে ধিৰে খাম আৰু তেনেকে।
অ'। অ' মানে এই মই কিয় সোনকালকে খালো